হেল্ল'
শুনিছো নাই?
শুনিছো, শুনিছো, কি কৰি আছো?
মই এনেই আছো, কলেজ কিলে যাওঁ তাৰপা।
এ কলে যে আজি হাতৰ কাম দিবলৈ মাৰিছে।
হাতৰ হাতৰ কাম কি দিছিলে নহ
আমাৰ ফুলৰ টাব এটাত, মানে কি টাব এটাত গছ পুলি এটা ৰুই দিবলৈ দিছে আৰু।
অ'।
তাকে বোলো দি থৈ আহো বুলি ভাবিছিলো।
ত তাততো নিজে বনোৱা নাই কিনো?
ক এই নিজে বলা নহয় কিনি অনা।
অ' কিনি অনা টাবত তই পুলি এটা ৰুই দি দিব লাগে।
উম সেইটোকে কৰিবলৈ কৈছে।
অ' অ' এই হেৰি যে আজি যে ফিল্ডত এই এই বাছ য নি যে আহে।
অ'।
বা জনীও মানে সেইটোকে কৈছে তো এইটো কি বুলি কয় ইহেতি বহুত টাইম দিয়ে ফিল্ডত মানে মই ন'টিচ কৰিছো বুলি কৈছে আৰু বা জনী মানে তননি যোৱাৰ পিছত এই মই আৰু এই চাপৰ লৰা লেক চামাই আছিলো মানে। এতিয়া বাজনীয়ে কৈছে মনত কৰিছো ইহঁতি আবেলিও ইমান টাইম দি দিয়ে স তাৰপৰা ই ৰাতিপুৱা মানে সিহঁতি বহুত মানে জোখ সদায় কথা পাতে মানে তোৰ এঘন্টা
বেছি পায় দে দুঘন্টাতকে।
তাহন চাৰিটা মানতে যায় ছটাৰ পিছতহে আহে।
ছটা নহয় সাতটা আঠটা বাজি যায়।
উম।
মই তোৰ চাৰিটাত যাও তাৰপৰা ওচৰ যে ছটাত গুচি আহো।
তাকে এই মই চিন আপতটো প্ৰেক্টিচ কৰিব লাগিব চিন আপ টো প্ৰেক্টিচ কৰা নাই নহয়। পাৰিম বুলি কনফিডেন্সত থাকিলে নহ'ব নহয়।
নালাগেটো চিনামটো এক্সিলেণ্টে আছ আহিব।
এ ইমান এটা চিন্তা কৰা নাই বাৰু ধৰি লওতো এদিন বা দুদিন মই ফেইল কৰিলো তিন নম্বৰ দিনা মই আহি যাব।
অ অ এনামটো কি আসাম পুলিচৰ কাৰণে?
আচাম পুলিচ দিমটো এইবাও।
অঁ আছাম পুলিচৰ কাৰণে তাকে কৈছো চিনাপটো।
অ', তাৰপিছত আৰু এই, জামটো মানে এ। প্ৰেক্টিচ কৰা নাই ন প্ৰেক্টিচ কৰি চাবলৈ মোৰ মনটো আছিলে, কিন্তু তাত লাষ্ট লাগে আকৌ এহেঁতবোৰ চব এক্সপাৰ্ট। থাকে দে।
অ', ইহঁতি-ইহঁতি আজি জুপি আছে মই জাপ এটা দিম বুলি ভাবিছিলো তাৰ পৰাই এই ভৰিতো বিষ। যে আকৌ যদি এংগলটো বেকা হৈ যায় আকৌ বেয়া হ'ব যে, মইটো কাৰণে নজপি আালো।
অ', অকমান সোনকালে গলে জঁপিয়াম।
এ, নাই ইহঁতৰ লগতে কিনো কথা।
এ, লাজ লাগে আকৌ ইহঁতে ইমান দি দীঘল দীঘলকে জাপ তো মাৰা, মই হলে নোৱাৰিম নহয়।
এ, এইটোৱেটো ন মেইন কথাটো সিহঁতৰ প্ৰেক্টিচ আছে সিহঁত এবছৰ দুবছৰ প্ৰেক্টিচ আছে এই এটা ল'ৰাইটো টোৰ কিমান টুৱেণ্টি প্লাছ মাৰিছিলে নেকি, এবাৰ মই শুনিছিলো। দুপিশ ফুট, কিন্তু এতিয়াতো প্ৰেক্টিচ নাইটো তেনেকেই আহিব ন অলপ লাজকৈ এতিয়া আমিত দেখোনৌবই নোৱাৰো সিহতে কিমান দৌব পাৰে এইটো লগতে কথা মোক আজি বা জনীয়ে কৈছিলে।
কি কৈছে?
এই হেই তুমি নজপিওৱা নেকি বোলে আৰু চাপা মই কৈছো মই মোৰ জঁপিয়াব নালাগে বুলি ক'লো আৰু তাৰপৰা কৈছে ব'লা জপিয়া মই চাই দিম বুলি কলে তাৰ মই মানে হেৰি কৈছো আও লাজ পাইছো আও মানে স জুপিয়াব নোৱাৰিম। আৰু মানে মো মোৰ ভৰিটোৰ কথাও চিন্তা কৰিছো। মই মানে কৈছো ম মই মানে তেতিয়াই কৰিলো মানে এ মই এছ এছ চি কথাটো নকওঁ বুলি ভাবিছিলো মই এছ এছ চি ডিগ্ৰ্ৰী কাৰণেহে হেৰি কৰি আছো বুলি কলো আও।
অঁ।
তাৰপৰা কৈছে অ পুলিচ নিদিয়া নেকি মই কৈছো পুলিচ এপ্লাই কৰি থৈ দিছো আও নেদো এতিয়া, মানে পুলিচ ত' মানে একো হেৰি হোৱা নাই বুলি কৈছো আও। তাৰপৰা ৰিতেন চিতেন, অ ৰিতেন চিতেনৰ কথা সুধিলে আৰু। নে কুৱিফাই কৰিলা নে কিবা কিবি তেনেকে বহুত কথা হলে ময়ো সুধিলো দাবা বা জনী বোলে এই এছ এছ চি এপ্লাই নকৰিলে এইবাৰ এইবাৰ এইবাৰ বোলে লাষ্ট বোলে, এই বছৰ বয়স গুচি গ'ল মানে।
কিমান বছৰত লেকে থাকিব বয়স?
বয়স এছ এছ চি থাকেটো বা নে নাজানে হপায়, সেইয়া
এই তেতিয়াহলে যোৱা নাই। বা জনী খুব বেছি বেছি হৈছে আজি তেইশ বছৰ হৈছে বেছি হৈছে আজি। আমাৰ এইকণতহে ঘৰ।
এই-সেইটোয়ে মানে বাজনীয়ে নাজানে নেকি ভালকে?
অ', আছাম পুলিচক কিমান লাগা থাকে বয়স।
আছাম পুলিচো সিমানে আছে। আছাম পুলিচো সিমানেই চাগে। আছাম পুলিচত হেৰি হয় আকৌ গোটেইটো মানে এক্সিলেণ্ট মা বাননাকেইটা গুচি যায় সিহঁতি তোৰ এই ফিজিকেলতে মাৰ্কছটো উঠাই দিয়ে তাত তই মানে তই এতিয়া টেনত মাৰ্কছটো উঠালেও মানে সিহঁতৰ লগত মানে মিলাবগৈ নোৱাৰি আৰু বস্তুতটো।
কেলে মিলাব নোৱাৰিম নো ধৰি লোৱা, আমি ফিজিকেলত কোৱালিফাই কৰিলো, ধৰি লোৱা এতিয়া মই এ, মোৰ কথাটো কৈছো হা মই ৰানিং আৰু জামপত জাচ কোৱালিফাই কৰিছো ধৰি ল। তেতিয়াহ'লে মই কিমান, কিমান পাম
ত ধৰি লও বাৰ বাৰ বাল্লিছ বিশ।
অকে চৌবিশ তই যেনিবা হেৰি পালি এই ধৰি লও তই এক্সিলেণ্ট মাৰিলি ৰানিং জাম তই চল্লিছ পালি মই ফালে চৌ্ববিশ পালো।
উম।
তাৰপিছতে তোৰ চিন আপতটো দুইটাই আহিলে কাৰণে যেনিবা সেইটো মাইনাচ মাৰ হা। তাৰপিছতে ৰিটাৰ্ণটো কিহত আহে?
পঞ্চাশ নম্বৰ আহে নেকি পঞ্চাশ মাৰ্ক ক। অ' মই নাজানো মই চোৱাই নাই মই দাদাটোৱে কোৱা মতে হে।
পঞ্চাশৰ ভিতৰত ধৰি লও কিমান ধৰি লও পঞ্চাশৰ ভিতৰত পঁচিশে পালো বুলিয় ধৰিছো মই।
অহ।
মই তেতিয়াতো চৌবিশে পঁচিশে এইফালে কি ইমান পালো ধৰি লোৱা পঞ্চাশ নম্বৰতেহে পালো।
আহ।
আৰু খেহেৰা কিমান পালে আছে? চল্লিশে পঁচিশে পয়ষষ্ঠি নম্বৰ পালে
উম,
আৰু কাট অফ আহে কিমান মানলৈ আহে পয়ষষ্ঠি এতিটা বিশ, বিশ মাৰ্চত মই পঞ্চাশৰ মই সত্তৰ পালো সেইকেইটাই ধৰি লও পঞ্চান্নে পত পঁচাশী পালে। কাট অফটো কিমান আহিব পনো।
ইবাৰ হেৰি আহিছিলে হেনো ফিফটি ফৰ পইন্ট চামথিং।
অ' এ নহয় কোৱালিফাই হ'ব চাগে যদিহে ভাগ্য থাকে কাট অফটো যদি কম আহে তেতিয়া চাগে হ'ব কোৱালিফাই খা আহি যাবও পাৰে হয় নহয় যদিহে কোৱালিফাই কৰিলেও হ'লেও চাগে এক্ছিল নামাৰিলও পাই চাগে।
ন সেইট এইটো কি বুলি ক এইটো এ অ' এ বি ইউ বি দুটা বেলেগ বেলেগ মানে যোনটো এ আ অ, ' শুনিছ উবি টো ফোৰ্টিমাৰস্কৰ ফিজিক্স ফিজিকেল এফিচিয়েঞ্চিে তাৰ ই এ বি ট ছিক্সটি মাৰ্কৰ মানে ধৰি লতো ষঠি মাৰ্কটো এতিয়া ধৰি থ দেই ত সেইটো ষাঠি আছে তো হেৰিত এইটো কি বুলি কয়। এ এই ফিজিকেলত। ৰিটাৰনত আহে পঞ্চাশ চ পাছএ এঘাৰ পদবা এন চি চি চাৰ্টিফিকেটত থাকে পাঁচ এইটো বাৰু ধৰি লওঁ তাৰপৰা ভাইবাও ভাইবাও হয়। মানে টটেল এশ। আকৌ বিশ, বিশ মাৰ্কৰ ভিতৰত হেৰিটো হয় এক্সাম টো
অহ।
তাৰ ভিতৰত ফিফটি ফৰ এইটো নৰ্মেল দেখোন ক'ব পাৰি ধৰা আম
তাকেতো অলপ চবতে এভাৰেজ এভাৰেজ দি গ'লেও আহি যাব দেখোন।
অ' ত তোৰ জাষ্ট এই তই হেৰিকেইটা ফিজিকেল কেইটাষ্ট কোৱালিফাই কৰিলেই হ'ল দেখোন।
এ নহ আ সেই আছাম পুলিচটো দিম গম পাইছ নাই কি হয় চাওঁ প্ৰথমতে ফিজিকেলটো প্ৰিপচনটো কৰি লওঁ বাৰু। কালিফাই কৰিবলৈ আছাম পুলিচত কিমান লাগে? ষোল্লশ মিনিটত বয়ত্ৰিছশ, ষোল্ল মিনিটত।
অ' অ' চৈধ্য মিনিটত। এইটো এইটো অলপ হেৰি আছে। চৈধ্য মিনিটৰ বয়ত্ৰিশতো অলপ সে অলপ মানে প্ৰেক্টিচ বহুত কৰিব লাগিব। বুজা নাই। হেল্ল'।